তাৰ প্ৰতি লক্ষ্য ৰাখি দাম হ্ৰাস পোৱাৰ কোনো সম্ভাৱনা নাই বুলি উল্লেখ কৰিছে। হৰমোজ পৰলি সংকটৰ সময়ত দেশত প্ৰতি লিটাৰ পেট্ৰল-ডিজেলৰ দাম বৃদ্ধি পাইছিল সাতশৰ পৰা আঠশ হেল্ল'- জুবিন গাৰ্গ অসমত আন্তঃবজাৰত খাৰুৱা তেলৰ দাম আছিল প্ৰতিবেদনত প্ৰায় আৰু সেই সময়তো আন্তঃৰাষ্ট্ৰীয় বজাৰৰ খাৰুৱা তেলৰ দাম ৰাস সুফল কৰা হৈছিল দেশৰ জনসাধাৰণ আজিও আন্তঃৰাষ্ট্ৰীয় বজাৰৰ ধাম কলাৰ পাছত তাৰ সুফল লাভ কৰা নাই সাধাৰণ জনতাই তেনে সময়তে কেন্দ্ৰীয় মন্ত্ৰী পেট্ৰল ডিজেলৰ দাম নকমাৰ ইংগিত প্ৰদান কৰিলে গতিকে দেখিবলৈ পোৱা গৈছে যে যি দাম বৰ্তমান সময়ত বৃদ্ধি পালে আৰু সেই দাম হ্ৰাস পোৱাৰ ভাৱনা নাই অন্তত কথাটো উল্লেখ কৰিছে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তাৰ পাছত পেট্ৰল ডিজেলৰ দাম এতিয়া হৈছে খন্তেক বানিজ্যিক বিৰতি, বিৰতিৰ পিছত অব্যাহত থাকিব ফ্ৰাক প্ৰাম টাইম।
তেওঁৰ পিতৃ আছিল। মৌশিনী বৰ ঠাকুৰ যি এগৰাকী মেজিষ্ট্ৰেট আছিল আৰু মাতৃ ইলিবৰ ঠাকুৰ এগৰাকী সু গায়িক- কা আছিল। পৰিয়ালৰ পৰাই তেওঁক সংগীতৰ প্ৰথম শিক্ষা লাভ কৰে। সংগীত জগতৰ প্ৰৱেশ আৰু সফলতা ঊনৈশ বিৰান্নব্বৈ চনত মুক্তি পোৱা অনামিকা এলবামৰ জৰিয়তে জুবিনে সংগীত জগতত বিপুল জনপ্ৰিয়তা অৰ্জন কৰে। ইয়াৰ পিছত তেওঁ যাজাবৰ, মনমোহিনী, পাকঘৰ আদি বহ
ছুপাৰ হিট এলবাম অসমীয়া উপহাৰ দিয়ে।
অসমীয়াৰ উপৰিও তেওঁ হিন্দু হিন্দী, বাংলা তামিল আদি বিভিন্ন ভাষাতে কণ্ঠদান কৰিছ-
হিন্দী ছবি
গীতিটোৱে তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত এক বিশেষ প্ৰতিষ্ঠা প্ৰদান কৰে। চলচিত্ৰ জগতে অৱদান সংগীতৰ লগত তে চলচিত্ৰ ক্ষেত্ৰতো তেওঁৰ অৱদান অতিকৈ গুৰুত্বপূৰ্ণ তেওঁ
তুমি মোৰ মাথোঁ মোৰ, মন যায়, মিছন চাইনা, কনঞ্চনজংঘা আদি বহুতো জনপ্ৰিয় ছবি অভি- নয় আৰু পৰিচালনা কৰিছে। তেওঁৰ পৰিচালনা কৰা মন যায় ছবিয়ে ৰাষ্ট্ৰৰ বঁটাও লাভ কৰিছে। সাম্প্ৰতিক জুবিন আৰু সমাজ সেৱা জুবিন গাৰ্গ কেৱল এজন শিল্প- কি নহয় তেওঁ এগৰাকী সমাজকৰ্মী সমাজকৰ্মী-সমাজকৰ্মী অসমৰ বিভিন্ন সমাজিক সমাজ সমস্যা বানপানী সহজ দ্বিতীয় কথা সজাগতামূলক কাম অ' কাজতেও সদায় প্ৰিয়ভাৱে অংশগ্ৰহণ কৰে, তেওঁ অসমীয়া যুৱ প্ৰজ প্ৰজন্মৰ বাবে এক প্ৰেৰণা
চাৰ মিনিট হৈছে,
অসমৰ চাও দে চোন বহুত জনপ্ৰিয় শিল্পী
বঁটা আৰু সন্মান জুবিন গাৰ্গে তেওঁৰ কৰ্মৰ বাবে বহুত বঁটা আৰু সন্মান লাভ কৰিছে। দুইহেজাৰ সাত চনত তেওঁৰ শ্ৰেষ্ঠ গায়ক হিন্দীৰ বঁটা লাভ কৰিছিল তেওঁক অসমৰ চৰকাৰ আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে সন্মানিত কৰিছে, উপহাৰ জুবিন গাৰ্গ অসমৰ যুৱ প্ৰ প্ৰজন্মৰ বাবে এক প্ৰেৰণা। তেওঁৰ গীত আৰু ব্যক্তিত্ব অসমৰ সাংস্কৃতিক চহকী কৰিছে, তেওঁৰ সংগীত আৰু কৰ্মই অসমীয়া সংস্কৃতিৰ অংগ হৈ পৰিছে।
কিয়া, পইচা কমাই দিছে দেখচ না ফোন কৰি কথা কয়, হা
অসমৰ আধুনিক সংগীত জগতৰ এক এক উজ্জ্বল আৰু জনপ্ৰিয় নক্ষত্ৰ হ'ল জুবিন গাৰ্গ, তেওঁ কেৱল এজন গায়ক একেধাৰে এজন সুৰকাৰ, গীত গীতকাৰ, অভিনেতা আৰু চলচ্চিত্ৰ পৰিচালক নিজৰ মধুৰ কণ্ঠ আৰু অসাধাৰণ প্ৰতিভা তেওঁ অসমৰ লগতে সমগ্ৰ ভাৰতবংশ এক সুকীয় পৰিচয় গঢ়ি তুলিবলৈ সক্ষম হয় অসমীয়াৰ ডেকা-গাভৰুৰ হৃদয়ত স্পন্দন জুবিন গাৰ্গ বৰ্তমান সময়ত অসমীয়া সাংস্কৃতি এক অবিচ্ছেদ্য অংগ। জন্ম আৰু পৰিয়াল জুবিন গাৰ্গৰ জন্ম হৈছিল ওঠৰ নৱেম্বৰ, মেঘালয়, তুৰা। তেওঁৰ, প্ৰকৃতিৰ নাম আছিল জুবিন। বৰঠাকুৰ। তেওঁৰ পিতৃৰ নাম, মোহনী বৰঠাকুৰ, মাতৃৰ নাম হল মিলা বৰঠাকুৰ, তেওঁৰ পিতৃ, এগৰাকী, দণ্ডাধিক তথা, লগতে কপিল ঠাকুৰ। চন্দ নামেৰে জনাজাত। এজন, প্ৰসিদ্ধ। কবি আৰু গীতিকাৰ আছিল। বিখ্যাত বিশ্ব। বৰনে সংগীতৰ, জুবিন মে তাৰ নামৰ পৰা, অনুপ্ৰাণিত হৈ পিতৃৃ তেওঁৰ নাম জুবিন ৰাখিছে। সংকীৃত আৰু শিক্ষা জীৱন। সুৰেৰে, পৰাই জুবিনৰ সংগীতৰ প্ৰতি প্ৰবল অনুৰাগ আছিল। তেওঁ সংগীতৰ প্ৰথম শিক্ষা নিজৰ মাতৃৰ পৰা লাভ কৰিছে। মাতৃৰ পৰা লাভ কৰিছে। মাতৃৰ পৰা লাভ কৰিছে, পিতৃ চাকৰি বৰ ৰিলৰ সৈতে। তেওঁ অসমৰ ভিন্ন ঠাইত শিক্ষা গ্ৰহণ কৰিবলগীয়া তে হৈছিল যদিও তেওঁৰ প্ৰতিভা সদায় উজ্জ্বল আছে, কৰ্মৰ জীৱন আৰু আৱদান, ঊনৈশ বাসত্তৰ চনত অনামিকা নামৰ এল বাম জুবিন গাৰ্গ অসমীয়া সংগীতত জগতত, খোজ পেলাই প্ৰথম অসমত এলবামে সমগ্ৰ অসমত অভূতপূৰ্ব। সফলতা লাভ কৰে, আৰু তেওঁ ৰা তিটোৰ ভিতৰত জনপ্ৰিয় তাত শীৰ্ষত আ, আৰোহণ কৰে, ইয়াৰ পিছত। তেওঁ মায়া, আশা, ৰুমাল, মুক্তি আদি বহুতো হ সফল এলবাম উপহাৰ দিয়ে। অসমীয়াৰ উপৰিও হিন্দী বা বাঙালী, বড়ো তামিল, তেলে গো আদি বিভিন্ন, ভাষাতে তেওঁৰ হাজাৰ হাজাৰ গীত গাইছে, বলীউডৰ গেংষ্টাৰ কথা ছবি ইয়া আলি গীতটোৱে তেওঁৰ ৰাষ্ট্ৰ আৰু আ ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰসিদ্ধ লাভ কৰোৱাই
সংগীতৰ সমান্তৰলৈ চলচ্চিত্ৰ জগতত তেওঁৰ, আৱদান অসম চকাৰে অ, মিচন চাইনা কাঞ্চন জঙ্ঘা, ডক্টৰ বেজবৰুৱা, দুই আলিৰ ছবিও আৰু পৰিচালন তেওঁৰ অসমীয়া চলচিত্ৰ উদ্যগলৈ এক নতুন যুৱৰ আনিছে, দিন বন্ধু, মন যায় আদিৰ ছবিত তেওঁৰ অভিনয় দলখনৰ বিপুল সমাদৰ লাভ কৰিছে। সমাজ সেৱা। এজন প্ৰতিষ্ঠাশালী শিল্পী হোৱাৰ উপৰিও জুবিন গাৰ্গ এজন সমাজসেৱী আৰু মানৱ দৰদী ব্যক্ অসমৰ বান সাংস্কৃতিক উন্নয়ন কাম-কাজত ভাৱে অসমৰ জাতীয় সংকটত হোৱা নাই। ৰাইজৰ কাষত থিয় হৈ